‌ হেল্ল' অঁ শুনিছোঁ-শুনিছোঁ কি কৰিছ?
এয়া গছৰ তলত বহি আছো ইমান গৰম
অ-অ আজি গৰম পৰিছে কালি আৰু আজি অ আৰু বহুত গৰম
বহুত গৰম তাকে হে বহুত বেছি আজি
ভাত পানী খোৱা হ'ল নি
ভাতে এয়া খাই বৈ আজৰি হয় অকনমান বহিছিলো আক আলো খোৱাই মেলি খালে নেকি আপোনালোকে?
আমি খালো খাই বৈ মই আলিমূৰলৈ গৈছিলোঁ আহি পাইছোঁ
অ কিহে খালে বা?
ভাত মধু হুলেং মাছ এনেকে বনাইছিলে
আহ
তাৰপা বাঁহ গছ পিতিকা ভাত কেৰেলা, আলু ভাজি সেইয়াই
হুম আমাৰ এইফালে মানুহবোৰে ধৰি আছে আছে মাছ মৰিছে নেকি সম্ভৱ।
অ
কিছুমানে সেই বেগ লৈ পেলাই এনেকে চালনী তালন লৈ যোৱা দেখিছো মৰিছে চাগে। উলাইছে, এতিয়া সেই আহ আজি এ হাল বোৰ বাই দিছে যে মাছবোৰ ওলাই আহিছে চাগে গৰমত।
আমাৰ এতিয়া পথাৰত খুচিয়াই এটা আছিলে এতিয়া তালে যাবলে কোন যায় মও ভৰিত কালি কাটিলে সেয়া বোকা নামিবই নোৱাৰো
অ সেইটো নানাবিব ভৰিত আক বোকা সোমালে বেছি হ'ব গোবৰ চোবৰ লাগি গ'লে।
হা
হেই পকি যাব পাৰে আক।
নমা নাই মই এতিয়া বাৰীলৈকে যোৱা নাই পথাৰটো বাদেই।
উম যাব নালাগে।
আজ ল'ৰা শুলে নো
লৰা শুলে অ গৰমত লৰাটো বেয়াও লাগেও ইমান গৰম। শুৱাই থৈ আহিছোঁ।
চলালে ফেন বোৰ ক একেই হৈ যায় গৰমত
বতাহ বিলাকো গৰম
প্ৰকৃতিখনে গৰম হৈ পৰিলে বতাহ পানী ক'ৰবাত ঠাণ্ডা হ'ব।
সেয়ে কি কৰিব উপায় নাই।
গোটৰ মিটিং নাই জানো আজি
হা
অ মিটিং আছে বুলিছে
আজি অ মিটিং আছে দেৰটা বজাত যাম আৰু লাহেকে দেৰিকে অকমান। এটা চল্লিছ পঞ্চাছ মানত যাম।
খোৱা বোৱা কৰি হয় ছেনে
চাহ তাহ খোৱাব চাগে কিবা। আমাৰ ঘৰত হৈছিলে যোৱাবাৰ তেতিয়া খোৱাইছো। চাহ পুৰি ৰুটি চুটি এনেকে বনায়।
অ
সেয়া লোৱা গ'ল নেকি আজি লখিমপুৰ।
গ'ল গ'ল মাএ সেই বাছত উঠাই আহিছোঁ। বাহনত উঠাই লাহেকে আহিছোঁ। আকৌ ৰুমত সোমাব সোমাই আকৌ তা টিকট মাৰি খেল আছে যে সেইবোৰ লৈ যাব।
অ অ
গুৱাহাটী পাব সেইবোৰ
অ
গৰম যিটো হৈছে এতিয়া নালাগে বুলি কলেও সি বেয়া পাব।
উম যাওঁক ঘৰত এনেই হে আছে। আগৈ থাকক কাইলৈ ক্লাছ কাইলৈ আকৌ বিদ্যালয়লৈ যাব লাগিব খোলা নহয়।
পৰহিলে আকৌ মা ঘৰত যাব।
পৰহিলে মাৰঘত যাবই আকৌ তেতিয়া ৰুমৰ পৰা আহা জাহা কৰি থাকিব পাৰিব। উম উম
বন্ধ হ'লে গুচি আহে।
অহ
থাকেন
তাকে, উম ভালেই আছে কৰিব লাগে এনেই থকাতকৈ গৰমত এনেই ঘৰত থকা মানেও গৰম উম ঘৰতো গৰমতহে থকা বা হত আজি এই বিয়া আছে নি বিয়ালৈ গৈছে বুৰা
অ তুলনি বিয়া আছে নাহৰনি।
উম বতৰটো ভাল আছে গৰমত।
এতিয়া বতও পাতিছে ভ অ আমাৰ ফালে নাই কাজি গুম আহিছিলে ৰাতি
অ বৰষুণ দিছিলে আমাৰ ইয়াত
অকনমান চোতাল নিতিতা বৰষুণ দিলে নহ'ব নহয়
উম পিছফালে পানী দেখিছো ডুঙা পাতি পাতি আছে অকমান ঠাণ্ডা পেলাই দিলে ৰাতিপুৱা সময়ত ৰাতিটো শুবই পোৱা নাই গৰমত।
উম, মই তো হোৱাই নাই একেইদিন আজি দুদিন তিনদিন চাৰিটা তে চাৰিটাতে উঠি বাহিৰলৈ গৈছোঁ
সেই আজি আকৌ কেনেকৈ শুম বোলো গৰমত
অ
চিন্তাহে হয়। আগফালে কেনেকে শুব পকাত, এই কেলোৱা চেওলাবোৰ আহে হে যে বেয়া
প এম কল হ
থাকে বৰ বগা
এতিয়া ওলাব ৰ'দ ৰ'দ পালে ভিতৰলে বেছি কে কোমাৰ
কানে চানে সোমাব, আমাৰ ৰুমত অথনি দেখিছোঁ মই পেলাই দিছোঁ।
লৰা হৈ পেলাই চুৰ নিদিয়ে নে হাতে
চোৱাই আহি চুৰ চিঙি ভাঙি পেলাই দিয়ে কেৱলা ভয় নকয়
হেৰি পাচলি চব কিনাহে আৰু তোমালোকৰ
আমাৰ কিনা চব পাচলি বান্দৰৰ পৰা একো নহয় কিনি আনিব লাগে আৰু কি কৰিব উপায় নাই।
উপায় নাই আৰু, দিয়া পাচলিবোৰ আমি খাবলৈকে পছো
সাৰ দিয়া পাচলিবোৰ সে খোৱাৰ কাৰণে আজিকালি বেমাৰ আজাৰ পৰা ধুই ধেৰ মানুহৰ নানা ধৰণৰ বেমাৰ,, হ'বলৈ লৈছে। এতিয়া উপায় নাই এনে নেখালে ও নহয়
আমি মাটি কাদুই ঢেঁকীয়া, এইবিলাক খাব লাগে কল পচলা, কলডিল
সেইবোৰ খাব লাগে এতিয়া আজিকালি সেইবিলাকো পাবলে নাইকিয়া হ'লগে আমাৰ আজি তেনেকে বনাইছিলো মধু হোলেঙো ঢেকীয়াও দালিত দিয়ে তেনেকৈ মাছৰ খতি বনাইছিলোঁ
অ
কালি আকৌ মচন্দই আলু সিজাই বনাইছিলোঁ খাবলৈ ভাল আছিলে।
চব খাব লাগে, এই দালিবোৰ সাৰ দিয়া পাচলিবোৰ ভাজি খোৱাতকে
তেনেকে খাব লাগে, আৰু আজিকালি সেইবোৰ খোৱাৰ কাৰণে মানুহৰ পেটৰ বেমাৰ উম চকু চকু প্ৰব্লেমবোৰ বেছি হ'বলৈ লৈছে, সেউজীয়া পাচলি নাখায়। সেয়া
পটল খালে বেয়া পটলবোৰ খে খে খে সেইবোৰ এতিয়া বেঙেনা কবি চব ওলালে সেইবোৰ এতিয়া সাৰ দিয়া পাচলি এইবোৰ সাৰত ডাঙৰ হোৱা সেইকাৰণে আনি আমি বিলাকে খাই দিছো শেষ
সেইবোৰ খালে বেয়া মানুহ আজিকালি গাত বল শক্তি তে নাইকিয়া হ'ল কাম কৰিবলৈ মন নোযোৱা হল পাচলি খালে ক'ত শক্তি পাব নাপায় ল'ৰা ছোৱালীও আগৰ ঘৰতে হোৱা পাচলি খায় মানুহৰ স্বাস্থ্যই বেলেগ ধুনীয়া স্বাস্থ্য পাতি নাথাকে ইমান বয়স হলেও বেমাৰ নহয় আজিকালি কম বয়সতে বেমাৰ বেছি এইবিলাক কাৰণত
সেইকাৰণে ঢেকীয়া বুটলিব লাগে ঢেকীয়া জোল খাব লাগে ঔটেঙাৰ লগত পুঠি মাছ ওলালে সেইবিলাক আমাৰ একদম আগৰ দিনত খাদ্য কচুৱে ঢেঁকীয়াই মাছৰে বনাব লাগে তাত মাছ পেলাই দিব লাগে বৌকে ন ভজাকে সেইখন জোল খাব লাগে। টেঙা সহি পেলাই এইবোৰ খাব লাগে কল পচলা ৰঙালাউ খাব লাগে তাত দুপন মান চয়াবিন দি দিব লাগে হেৰি কৰিব মাটিমাহ খাব লাগে মাটিমাহৰ লগত কঠাল দিব লাগে। গুটি কঠাল গুটি কঠাল বিলাক আছে নে
কঁঠাল আমাৰ অলপ বেপাৰীয়ে নিলে অলপ আছে বাৰু গছত আছে দুটামান এয়া ঘৰতে খাবলে হ'ব। অ সেইকেইটা জানো পকিছে নাই এতিয়া সোনকালে নপকিব হেৰি যে একদম কেঁচা হৈ আছে নহয় শালো মৰা নাই এনেকুৱা গৰমত কঠাল খালে মানুহ মৰিব
নমৰে এইটো কঠাল খালে ভাল হে বাহিৰলৈ উলিয়াই দিয়ক বাহিৰলৈ উলিয়াই দিয়ে গমটো
কঁঠালৰ গুটিকেইটা খাবলৈ ভাল।
সেইটো কাৰণেহে লাগে কঁঠাল কঠালৰ কাৰণে কঁঠাল নালাগে ন কঁঠাল গুঠি কাৰণে
অহ।
পিতিকা কৰি খাবলৈও ভাল তেল অকন দি গৰম তেল অলপ দি
উ পিটিকি গৰম কৰি প্ৰায় তাকে কাইলৈ আমাৰ নামঘৰত ভাগবত আছে নেকি
হয়।
কাইলে নামঘৰত ভাগৱত আছে বোলে আমাৰ নামঘৰত
অ শনিবাৰ নহৈ আছে।
উম পৰহিলে আকৌ লখিমপুৰলৈ যোৱা কথা আছে। তাৰ পিছদিনাখন বিয়া আছে গাঁৱতে
হয় হয়
তাৰপা আবেলি সময়ত যাব লাগিব নগ'লে বেয়া হ'ব নেকি
নিমন্ত্ৰণ দি গৈছে নহয়
মাতি থৈও গৈছে আকৌ চবকে কৈছে এই কৈ থৈ গৈছে মাহঁতৰ আগত
উম্।
লৰাটোকো কবি লাগি মেলি দিবলৈ এনে কৈছে
ম'বাইল।
সোমবাৰে। আবেলি এপাক যাম আৰু। ভাত খুৱাব দিনত নাম নাম আছে তাৰপৰা বিয়া ৰিচিপচনৰ। বুধবাৰে একবাৰী।
তাত দিয়া হিচাপে পাতিছা? অহ।
তেনেকে পাতিছে। পাতিব লাগে। এই মাজতে পাতিছিলে আকৌ হেই হ'ল। মানে অসু অখুবিধা হ'ল পাতিব নোৱাৰিলে। এতিয়া ক পাতিছে পাতক।
অ সকলো মানুহক পিয়েৰ কয়।
হম। সেয়া।
ল'ৰা ছোৱালী হাল উঠাই আহক মানুহ, গৰু ধোৱাই আহক।
উম। আকাশত ডাৱৰ আছে অলপ আকৌ দেই বৰষুণ দিব ৰাতিলে দিলেই হয় আৱ।
অকল এতিয়া খৰ আছে গোটেইখিনি খৰে মাৰিব। প্ৰতিবাই বৰষুন নিদিয়ে। বৰষুন নাইয়ে এইকেইদিন। চব ৰদ ৰদে দেখাই আছে। আৰু তিনদিন বৰষুণ দি দিলে তিনদিন ৰদে দিলে আওঁ উ পানী নাই আও পথাৰত। মাটি ৰুব নোৱাৰা হৈ যাব।
উম। পানী কমি যাব। আমাৰ এতিয়া ধুনীয়া হৈ আছিলে ৰুবলৈ বোকা দি।
ৰুলে নহ'ব নহ। মানুহ আহিব হে কাইলে।
কাইলে মানুহ আহিলে কি হয়?
সেনে কো চো মাৰি আকৌ ৰুবলৈ ক'ব লাগিব তাক।
উম সেইয়া। এ পথাৰ দি মানুহবিলাক এটা দুটাকে আহিছে আকৌ। এইবোৰ মাইকীবোৰ মাছ ওলাইছে নেকি।
কা পথা?
হো কালি মাছ ধৰা তাত।
অ। মাছ মাছখ চাবলে গৈছে পাই।
পাচঁটা।
হ'ব।
হব।